হেল্ল'
অহ কোৱা
অ ক'ত আছা বৰ্তমান।
মই এতিয়া ঘৰ পৰা ওলাই আহিছো অলপ, তুমি ক'ত আছা?
মই এনেই এবাৰ বাইকখন লৈ ওলাই আহিছিলোঁ।
অ
যি গৰম হে হা এই টাউনৰ ফালে এবাৰ ওলাই আহিছিল।
উম
এই ঘৰ খৰ মন নাযায় যি গৰম আৰু কি কবা
উম এইকেইদিন গমটো অলপ বেছি দি আছে
উম সেইটো হয় বাৰু
অ নাই নাই এতিয়া কলেজ অফ বন্ধই আছে বাৰতে কাৰণ এতিয়া সেই গৰম বন্ধ দি আছে ন
অ গৰম বন দিছে আমাৰোবোৰ ভালো যন্ত ব এতিয়া
চবৰে কলেজ বন্ধে দি আছে স্কুল সেইকাৰণে আমি ক'ত যাম আৰু এতিয়া
সেইটো হয় বাৰু কি বুলি কয় এতিয়া তোমাৰ বিজনেছ কেনেকৈ চলিছে এতিয়া
মোৰ বিজনেছ ঘৰতে ঠিক ঠাকে চলি আছে আৰু যেনে তেনে
উম মোৰ ঠিকে চলি আছে বাৰু
পিছে তুমি কি বিজনেচ কৰি আছিলা
এই মোৰয়া এ গাড়ী চাড়ী আছে ধৰা এনেকা ট্ৰেভেলাৰ তিনিখন আছে
অ
এনেকৈ বলৰ পিতাপ দুখন আছে তুমি কি বিজনেছ কৰিছা
মই তেনেকুৱাই আৰু পল্ট্ৰি ফাৰ্ম হেৰি বিচাৰি ঠিকে চলি আছে বাৰুতে
উম মই মোৰ ব ঠিকে চলি আছে বাৰু
উম
কিন্তু সেইদিনা মাজতে কাৰ এখন ললো গম পোৱা নাই
অ কি ললা পিছে?
এই স্কটাখন ললো
হদ উম
সেই স্কৰ্টা এখন ললো ব্লেক কালাৰৰ সেইটোৱে স সেইদিনা মাজত লৈ যোৱা এতিয়াতি তিনি মাহ চাৰি মাহ হৈছে
উম পিছে তুমি কিছিলে সাতুৰিব যাবা নেকি?
এ সাতুৰিব যাব পাৰি ন নে এতিয়া পানী বাঢ়িছে যে কি কবা
কৰলে ওলবা
ন যাব পাৰি সাতুৰিব জানো বাৰু
জানা
উম ক কেইটা ব দিব খাতে ব
যাব লগৰখিনি গোটেইখিনিক লৈ ল'ম
হ'ব বাৰু কেতিয়া কেতিয়া যাব কালি মানে যাওঁ খাটিব
হ'ব কাইলৈ মানে ওলাই দিবা
ভোজ থকাই দিম কি কোৱা
অ পাৰি এতিয়া পইচাটো কিমান আগত তুলিবা তোমালোকে
পোৱালি কেইটামান হ'ব দহটা বিশ দহটা নটা মান হলে ধৰ এতিয়া দুশ মানকে তুলিলে হৈ যাব।
উম হৈ যাব ধুনীয়াকৈ
কাইলে ভোজতো খাই দিওঁ তেতিয়া সাতুৰি পাৰিম ন তেতিয়া-
অ তেতিয়া মোৰ হেৰি কিনতে ধুনীয়াকৈ বস্তু খাই এইফালে ধুনীয়াকৈ সাঁতুৰি থাকিব পাৰিম আমি
অ সেইটো হয় বাৰু কি কি বুলি কয় খানা কিহে দি খোৱা বুজিছে খানা কিহে খোৱা দি পিছে
গাহৰি অকণকে আনো নেকি অ দুইটা হলে বেছি ভাল হয় ন
অ সেইটোৱে বাৰু গাহৰি আৰু ব্ৰইলা অকন লৈ আন হৈ যাব আৰু
উম চাউল চাউলটো কৰা পৰা ল'বা
জীয়াৰ চাই কিনি আনিম
কিনিব কিয় লাগে মোৰ ঘৰতে আছে চাউল মই খে
অ এতিয়া হ'ব বাৰু একো নাই চাউলটো লৈ যাব পাৰিম ন খেতি বৰ্তমান ফাদাৰে কৰি আছো বাৰু মোৰ
অ কিমান মান কৰে
এ ধান এনেকে ধান চান লগাই আছো কঠীয়া লগাই আছে উম সেইটোৱে সেইটোয়ে এতিয়া কঠিয়া উঠাই উঠাই মানে লগাই ছা এতিয়া
অ কঠিয়া মৰা সময় হৈছে হাল বোৱা সময় হৈ গৈছে
উম সেইটো হয়
গৰমটো কাৰণে এতিয়া বৰষুণতো দিয়া নাই বৰষুণ দিলে ল'ব পাৰি আৰু ন কি কোৱা
কি কৈছা অ বৰষুণ দি লগাব পাৰি বৰষুণ পিছে দিয়াই নাই নহয় কি কবা আৰু আমাৰ সৈতে
এই গৰমত বৰষুণতো দিয়াই নাই এই যি গৰম পৰিছে এতিয়া
বৰষুণ দিব লাগে এতিয়া যি গৰম পৰিছে হয় নে নহয় এতিয়া ঘৰত খবৰ কেনকুৱা
ঘৰত খবৰ খাতি ভালে আছে বাৰু দে তোমাৰ কেনেকুৱা
ভাল ভাল চবৰে ভাল
হুম মাৰ দেউতা খবৰ ভালেই
ভাল ভাল ভাল চবৰে ভাল চবৰে ভাল তোমালোকৰ
আমাৰো ভালেই বহু কাম এটা কৰিবা নেকি
কচোন কি কাম
অ দুইটা মিলি পেলে এটা বিজনেচ খোলো নে কি কোৱা
কি বিজনেছ কৰিবা
এইটো তুমি কোৱাচোন কি বিজনেছ খুলিব পাৰি
গাহৰি ফাৰ্ম খুলিব পাৰি
অ গাহৰি ফাৰ্ম লগতে হেৰি ব্ৰইলাৰ ফাৰ্ম এখন খুলিলো তেতিয়া মানে মোৰ চিনাকি আছেতো হেৰি ফেক্টৰী মানুহৰ লগত তেতিয়া ভাল হ'ব
পাটনা চিপতলত কৰিবা দুটাই ন নে কি কোৱা
হা কি কৈছা
পাটনা চিপত খুলিব পাৰিম তেতিয়া দুইটাই
অ এয়া পাটনাচিপত খোলি নঁ
অ তেতিয়া ভাল হ'ব এতিয়া আমি দুইটাই দুটাকৈ মানে চলি থাকিব পাৰিব আৰু ধুনীয়াকে ন
উম
কিবা টাইম নাপালে মানুহো লগাই থৈ দিম কি কোৱা
অ ৰাখিব লাগিব মানুহ এ সেইটো মানুহ ৰাখিলে এতিয়া চেলেৰিও দিব লাগিব
দিব লাগিব দিব লাগিব এনেই থুৰি না কোনোবা কাম কৰিব হয় ন কোৱাচোন
কেইদিনমান মানুহ নাৰাখো বুইছা
প্ৰথম কেইদিন নালাগে প্ৰথম কেইটা আমিয়ে থাকিম ত কেইদিন সহজ আৰু মানুহ ৰাখি দিম কি কোৱা
উম সেইটো উপায় ভাল আছে বাৰুতে
উম
পিছে আমি যে ফুৰিব যোৱা প্লেনটো যে কৰিছিলো
আহ ক'ত যোৱা কথা আছিলে।
ল যোৱা কথা আছিলে এতিয়া যাবানে নাই তুমি।
যাম যাম যাম তাৰ পৰাৰা সি বিজনেচটো কওঁ নেকি ন।
তাৰ পৰা ফূৰি চাকি আহি পেলাই ধুনীয়াকৈ বিজনেছ কৰিলে মানে মাইণ্ডটো ফ্ৰেছ হৈ থাকিব ন তেতিয়া কৰিব।
অ তেতিয়া পাৰিম বোলে এই কি বুলি কোৱা মোৰ কাৰখনকে লৈ যাম কি কোৱা।
উম তোমাৰ বুলেতখনকে উলিয়াই লবা আৰু তোমাৰ ব্ললেৰো'খন নহ'লে স্কপিঅ'খন লৈ ল'বা।
অ সেই দুখন লৈ ল'ম বাৰু চাহাপ মানে চাবিচ দি লাগিব এটা কাম পৰিমাণে ওলাইতো।
অ পাৰি এতিয়া তেলটো কিমান ভৰাব লাগিব বা সেইটো কথা আছে।
তেলটো বাৰু মই মই নিজে ভাল লম মোৰ লগৰকেইটামান যাব তোমাৰ লগৰকেইটামান ওলাবা। চাৰবিছিং টো কাইলৈ দি থৈ আহিম শুনিছা।
অ ছেভেন চিটাৰ হৈ আছে ন তেতিয়াহ'লে ধুনীয়াকৈ যাব পাৰিম আৰু গোটেইখিনি।
অকণ যাব যি ভালো হ আৰু সেইখনকে লৈ যাম কাইলৈ চাৰ্ভিচিনি দি আমি কাগজ চাপ কিনি আম কি কোৱা তুমি ওলোৱা মোৰ লগত।
উম
ন
অ কথা অ আৰু কথা এটা শুনাচোন তোমাৰ চিনাকি এনেকুৱা কোনোবা ইলেক্ট্ৰিচিয়ান আছে নেকি?
আছে বাৰু আমাৰ ঘৰৰ ওচৰত এটা।
অ মানে মোৰ ঘৰৰ ওৱাৰিংটো কৰিব লাগিছিলে সেইকাৰণে মানে হেৰি লাগিছিলেছিলে ইলেকট্ৰিচিয়ান এটা লাগিছিলে।
অ কিবা হেৰি কৰা নেকি?
নাই ৱাৰিং কৰিবলৈ লাগে মানে
অ মোৰ আমাৰ ঘৰ ওচৰ ল'ৰা চিনাকি এটা আছে বাৰু এ। তাৰ নাম ৰতন আলী।
উম
তাৰ লগত আৰু থাকে বিলুৱালি বুলি কয় জানাম।
অ এক্সপিৰিয়েঞ্চ আছেনে নাই মানে এবাৰে। মানে এবাৰেই লগাম ন সেইকাৰণে ভালকৈ লগাব লাগিব আকৌ পিছত যদি হেৰি হৈ যায়। সেইটোয়ে মানে একেবাৰতে লগাও গুটিটো মানে ভালকৈ।
অ একেবাৰে লগাম বাৰু
পইচা খৰচ হব'তো সেইকাৰেতো অল দিগদাৰ হৈ যাব যেতিয়া কিবা উল্টা পল্টা লগাই থৈ যায়।
উ সেইটো হয় বাৰু সেইটো হয় মই লগতো খবৰ কৰিম দিয়া।
অ পাৰিলে কাম এটা কৰিবা তুমি আহি থাকি দিবা নে কি কোৱা মানুহে চাই দিবা।
অঁ চাই দিম বাৰু
থাকোৱেটো
অহ, ময়ো টাইম পালে যাম বাৰু।
উম, হ'ব বাৰু একো নাই আহি যাবা।
পিছে কাইলৈ ছাগলী জনী থৈ আহিম ন'?
অহ, ওলাবা মোও ঘৰৰ পৰা লৈ যাবা ময়ো কাইলে ফ্ৰী আছো।
অহ, তোমাক অহ তোমাক মই কাইলৈ ঘৰৰ পৰা লৈ যাওঁ কাপোৰ পাৰিলে টাইমটো মিলিলে কাপোৰ অলপ কিনি আনিম কি কোৱা আ ট্ৰিপত যাবলৈ।
অহ, পাৰি কাপোৰ কিনিলে অলপ গৰম কি ঠাণ্ডা কাপোৰো কিনিব লাগিব। কেইটামান মোৰ কাপোৰ কেইটা অলপ পুৰণা হৈছে তো সেইকাৰণে নতুন কাপোৰ কেইটা মান কিনিব লাগিব।
পাব অলপমান কিনিম হৈ যাব আৰু
এতিয়া ট্ৰিপলৈ গ'লে ধুনীয়া এটা আমি হেৰি কৰিব পাৰিম।
উম, সেইটো হয় বাৰু।
পিছে তোমাৰ হেৰি কিছিলে ভণ্টি এডমিশন হ'লনে নাই কলেজত?
ললে-ললে।
উম, কি চাবজেক্টত মেজৰ লৈছে?
তাই আছামীচত লৈছে।
আছামিছে লৈছে ন' ভালে লৈছে তেতিয়াহলে চাবজেক্টটো ভালে। বুলো।
অহ, ভাল-ভাল-ভাল সেইকাৰণে আছামিছে ললে আছামিছে আৰু আছামিছে লৈছে আৰু কি ক'বা।
উম, এনেই পাৰ্চেণ্টেজ কিমান আছিলে তোমাৰ ভণ্টি?
তাইৰ ছিক্সটি ফাইভ।
ছিক্সটি ফাইভ ন' কোন কলেজত ল'লে পিছে? ডং কলেজ আছে ন উম। কিয় ললে স্পৰ্ডত, নে মেইন লিষ্টতে নাম আহিছিলে অ', - অ', মেইন নাম আছে ন'?
মিলিছে ডাইৰেক-ডাইৰেক্ট নাম আহিছে আৰু
দিব দিবা।
অহ, ভালকে কৰিব দিম আৰু কি ক'বা আ মোবাইলে চাই থাকে অনবৰতে দেই
এনে মোবাইল চাই থাকিলে নহয়তো।
উম, দাদাকটো বোলে কও মবাইলটো কমাই চা মোবাইল তেওঁ চাইহে থাকে।
অ', সেইটো কথা সেইটোৱেই বাৰু এইটো বেয়া কথা ইমান মোবাইল চাই থকা।
উম এই মোবাইলটো কিনি দিছো এতিয়া হায়াৰ ছেকেণ্ড পাছ কৰা পিছত।
অ', সেইটো চাবই মোবাইলটো।
উম, কিবা এই আইফোন বুলি কোৱা সেই - সেইটো মোবাইল লৈছে হেই।
অহ, কিমান মান পৰিল পিছে? উম ভলে আইফোনত ত' এনড্ৰইডে বেছি ভাল নহয় নেকি মই শুনাত।
তাই কৈছে মোৰ আইফোন এটা লাগিব দাদা মোক আপুনি আইফোন লৈ দিয়ে কাৰণ লৈ দিলো কি ক'বা আৰু।
উম
আইফোনটোকে লৈ দিলো আৰু।
আচ্ছা।
সদায়ো টাইম নাপায় ন' এতিয়া আৰু তাইৰ লগত ইমান এটা হে কৰিবলৈ। সেইকাৰণে মই মানে চাই মেলি দিলোঁ আৰু।
আচ্ছা পইচা পিছে কোনে দিলে তুমি দিলা?
প‌ইছা মইয়ে দিছো মোৰ বিজনেছ চলি আছে যেতিয়া ময়ে দিলো আৰু।
উম
উম
আমি যোনটো যে সেই ফাৰ্মৰ কথাটো যে পাতিছিলো লব আগত
অ-অ-অ
সেইটো আমি এতিয়া যে পাৰ্টনাৰশ্বিপ তখুলিমতো ঠিকে আছে এতিয়া মানে এটা মাটি মানে জেগাটো আমি বনাব লাগিব না লগত প্ৰথমে যদি
মাটি তোমাৰ তোমাৰো-তোমাৰো মাটি মাটিতটো আছে মাটি চাবা চোন ক'ত এনেকে খাল জেগা মানে পাব্লিক-চাবলিক প্ৰব্লেম হ'ব ন এনেক হিৰ বনালে
অ এইটো গম পাইছো পাব্লিকত বাৰু প্ৰব্লেম হয় খালী জেগা এটা আছে বাৰু দে কথাটো আছিলে মানে সেইটো আমি যোনটো খুলিম এইটো প্ৰথমটো আমি ফাৰ্মটো বনাই ল'ব লাগিব
অ হেৰি তুমি ম মাটিটো চাই পেলাই ফাৰ্মটো বনাই লওঁ তেনেকে দুইটাই কৰিলো পাৰিম আৰু নে কি কোৱা
হুম
তাই পিছে কাইলৈ ওলাবা ন
অ ওলাম ওলাবা তুমি
এনেকে আমি তাই
অ পিছে ঘৰৰ কেইটামানত যাবা তুমি ঘৰ কেইটা মানত যাবা।
অ অলপ পিছত যাম আৰু আহি দেই মানে এতিয়া বহুত গৰম নহ সেইকাৰণে মানে ঘৰ যাব মনে নাই যোৱা
আহঁ
আজি মানে মই ভোজ খাবৰ গ'লোঁ ন, গাটো বহুত এলাহ লাগি আছে।
অ মই ছুটিয়ে নাপাওঁ ক'ত ভোজ খাবা আৰু।
সেইটো আজি মই ফেমিলিৰ লগত গ'লো ব্ৰিজৰ ফালে। তাতে ভোজ -চোজ খালোঁ আৰু তাৰ মানে গাটো অলপ এলাল লাগিছে আহি পেলাই ভাগৰ চাগৰ নামাৰিলো যে
অ ব্ৰিজয়ফালে যে গৈছা কি সে বমুৱাগৰ চাইডে গৈছা নেকি?
অ এ ব্ৰিজৰ ফালে গলো ভাগৰ চাগৰ লাগিলে অকমান ভাগৰ নামাৰিলো যে। সেইকাৰণে এনেকুৱা আজি মানে এতিয়া অকমান ভাগ ভাগৰ লাগিছে আৰু
অ তুমি কি ভোমৰাবুৰি ছাইডে গৈছিলা।
হে
ভোমুৰাগুৰি চাইডে গৈছিলা বোলো।
আৰু ভোমোৰা ব্ৰিজৰ তলত মানে ভোজ খাবলে গৈ মিনে সেই কাৰণে এই অলপ আগতে আহি পাইছোহে মানে জাষ্ট
উম মইয়ো এনেই ওলাই আহিছিলো এতিয়া মইয়ো ঘৰলৈ যাম আৰু অলপ দেৰিকৈ। মই তিনাআলি চাইডে ওলাই আছিলো অলপ কামত নহয় এনেই আৰু।
অ।
ঘৰত থাকি থাকি কিমান থাকিম, উম ঘৰত থাকি থাকি কিমান থাকিবা আৰু
অ সেইটো হয় বাৰু গৰমত কেনে থাকিবা এতিয়া মই চিলফালে উলাই আছো লগৰ লগকেইটাৰ লগত আড্ডা দি আছোঁ।
উম
উম সেইটোৱে। এই ভাত কি খানা কি ঘৰ আজি
অ এতিয়া ব্ৰইলাৰক লৈ যাম তাকে ঘৰত খামগৈ আৰু।
উম! উম! আমাৰ এনে দালি ভাজি ভাত এনেকা। কি ক'ব ইয়া তমি বুজিছোঁ কালিখিনি খাব মন যোৱা নাই আৰু বেলেগৰ সেইকাৰণ দালি ভাজি ভাতে খাম আৰু।
উম সেইটোয়ে খাব ভাল আছে ইমান বেছি খাই থাকিলে নিজৰ গাটোৰ কাৰণেও বেয়াটো।
টো সেইটো হয় বাৰু নিজৰ গাটো কানো বেয়া নিজৰ গাটো চাব লাগিব নহয় ন।
অঁ এ হ'ব দিয়া পিছত ফোন কৰিম ন।
অ হ'ব দিয়া হ'ব ঠিক আছে ঠিক আছে।